অ, কি খবৰ ভাল।
ভাল, ভাল।
অ, মোৰ মোৰ ভালে মোৰ ঘৰত দেউতা আহিছিলে। এই অলপ আগতে গ'লগে অ। গ'লগে গ'লগে মানে মইয়ে গাড়ী এখন ঠিক কৰি দিলো আৰু। এই যাবলৈ দিনটো মই তাতেই আজি ব্যস্ত হৈ আছিলোঁ। মোৰ দেউতা আৰু বাইদেউ আহিছিলে মই মানে আজি তেওঁলোক অঁ ভাত খোৱাকে আহিব দিছিলোঁ। সেইটো কথা সেয়া আৰু দিনটো তেনেকে ব্যস্ততাৰ মাজতে গ'ল গোটেই দিনটো কাৰণ ৰাতিপুৱাঁৰ পৰা মই লাগি আছোঁ। কি বনোৱা মেলা এইবিলাকত তাৰপিছত অহ অকলে ন। সেই অলপ আগতে গাড়ী- চাড়ী বুক কৰি পঠাই দিলোঁ। সেয়া আৰু এতিয়াহে ফ্ৰী হৈছোঁ সকলোৱে মিলি এসাজ খালে ভাল লাগে সেয়া আৰু।
ভাল লাগে মনটো ভাল লাগে মনটো মনত আনন্দ পোৱা যায় হয়নে।
হয়, হয় তেনেকে আৰু দিনটো গ'ল। এতিয়া আৰু আবেলি হ'বই, আজি মই লোকেল মাছ আনিলোঁ। উম, লোকেল লোকেল মাগুৰ মাছ আনিলোঁ। অ হ মাগুৰ মাছ ত' তাতকে মই একচেলি কাটিব- চাটিব ভয় লাগে দোকানত তে কাটি দিলে ছবখিনি এ তাৰ পিছত আকৌ দৈ আ, দৈ আনিছিলোঁ দৈ গা খী, দৈ তাৰপিছত শাক ভাজি বনালোঁ। নাই নাই দেউতাই তাৰ মানে আমাৰ দেউতাৰ, দেউতাৰ খানাটো অলপ বেলেগ দেউতাই মই মই ভাল পাওঁ মিঠা দৈ, কিন্তু আমাৰ দেউতাই মানে খাই অকল যিটো নৰ্মেল দৈ। মানে মিঠা দৈ, টেঙা দৈটো নেখায় এনেই নৰ্মেল যিটো পুৰবি সেইটোহে খায়। ইমান দেউতাৰ বহুত বাছ - বিচাৰ আছে হা।
যিবিলাক মিঠা দৈ বজাৰত উপলব্ধ যিবিলাক যে পোৱা যায় সেইবিলাক দৈ বোলে গাখিৰেদি কিছুমান ন বনাই বোলে গাখীৰ মিক্স কৰি কাষ্টাৰ্ড দি কাষ্টাৰ্ড, কাষ্টাৰ্ড পাউদাৰ দি বনাই ধুনীয়াঁকে যে আমি যে একদম পুৰা শ্লাইচ মানে শ্লাইচ টাইপত পাওঁ যে সেইবিলাক দৈ মোৰ লগৰ এজনে ক'লে এদিন মিৰ্জা এই এইবিলাক
হ'য়, হ'য়, হ'য় খাবলে ভাল লাগে কিন্তু অলপ ভিটামিনটো কম নেকি, ভিটামিনটো অ মানে মই দেউতাৰ মানে মোৰ অ, তেখেতৰ মানে বহুত বাচ বিচাৰ আছে ত' মানে ডক্তৰেট হেনেকে বাচি খাব দিছে। ত' মই পুৰৱী গাখীৰ হ'য়। হয়, হয় মানে পুৰবি গাখীৰ আনিলোঁ আকৌ হয় হয় ফ্ৰিজত থ'লে নাখায় তো বাহিৰত থৈ তেনেকৈ বনালোঁ। আকৌ বনাইছোঁ ভাজি বনালোঁ পটল ভাজি।
পটল ভাজি হা হা এতিয়াতো পটল পোৱা যায় বজাৰত বহুত চব্জিৰ ভিতৰত পটল পোৱা যে। এতিয়া বহুত পটল জিকা ভেন্দী হা।
হয় হয় তাৰপিছত অলপ অ সেইয়া ভাতকেৰেলা অলপ পিটিকা। বনালো।
ভাত কেৰেলা পিতিকা ভাত কেৰেলা কিন্তু বহুত ভাল চব্জি দে।
ভাল হয় হয় মানে ব বইল মানে দেউতাৰ তেল মচলাটো। খুব এভইড কৰে, মানে বহুত কম পৰিমাণে এক, হেৰি কৰো ত, মই মই তাৰ মানে, বহুত কম পৰি, মই যদিও মাছ বনাইছো, একদম কম পৰিমণে দিছো চ'ব বস্তু, মানে মছলা পাতি এক একো দিয়া নাই, মই অকল আদা, নহৰু আৰু তুমি চাগে বিশ্বাস নকৰিবা, মানে মই এক পেকেটো মই গুৰি মচলা দিয়া নাই। আৰু মই অকমানো জ্বলাও দিয়া নাই, মানে মানুহে সাধাৰতে মাছ-মাংস বুলি ক'লেটো জ্বলাটো আহিয়ে পৰে আৰু মচলা
গম, পাইছো হয়।
চলা, পাতি আহিয়ে পৰে, কিন্তু উপায় নাই তেনেকৈ বনাব লাগিব। যেনেবা, অকমান খালি দিছোঁ নহৰু দিছোঁ, আৰু একো নাই, তেনেকৈ পুৰা বনাই দিলোঁ। কিন্তু সোৱাদটো হৈছে দেখোন, হয় কিন্তু সোৱাদ হ'ল দেখোন।
নাই আদা, নহৰুৰে মচলাৰ ৰজা।
তেনেকে আৰু মোক ইমান বাইদেউ কৈছে তই জ্বলা নিদিয়াকে বনাইছ, হয়।
শুনিছে, বিহাৰী সম্প্ৰদায়ৰ মানুহ বিলাকে মচলাবিলাক পতাত পিচি, মানে তেওঁলোকে নিজে মচলা পিচি ধুনীয়াকে বনায়। আৰু আমাৰ অসমীয়া মানুহ বিলাকে খাৰ, খাৰ, খাইতো বেছিকে তেওঁলোকে মচলাটো, তেনেকুৱা ধৰণৰ গুৰি মছলা মচলা বিলাক অলপমান এৰাই চলে, বেংগলী ম মানুহ বিলাকে আকৌ তেওঁলোকে আগৰ পৰা বনাই থোৱা গুৰি মচলা বিলাকে ইউজ কৰে, কিন্তু মই বেছিভাগ দেখিছো। জলকীয়া পিচিব পটাত আৰু তোমাৰ জিৰা ধনিয়া সেইবিলাক খুব, ধুনীয়াকে পতাত পিচি মেলি আহ, পানী দি, অলপ অলপ পানী দি ধুনীয়াকে পিচি লয় আৰু বনাই।
উপকাৰীও হয়, সেইটো। বহুত উপকাৰীও হয়, হয়, হয়।
সঁচা কথা ক'ব গলে, মচলাবিলাক মচলাৰ যে আমি মচলা বেয়া বুলি কওঁ যে, মচলাটো ইমান বেয়া নহয়।
বেয়া নহয়, হয় হয় ঠিকে।
মচলাত যিবিলাক জিৰা থাক থাকে, ধনিয়া থাকে, জালুক থাকে, নহৰু, আদা। গোটেইখিনিয়ে ভাল, কিন্তু আজিকালি এই বহুত ধৰণৰ মচলা থাকে, যেনে আজিনা মটৰ বুলি যে থাকে। এ, মে, জি আৰু এনেকুৱা উম, বেলেগ বেলেগ চাই হেৰি ভিনেগাৰ থাকে। এই কিবা-কিবি আৰু সেইবিলাক মচলাহে বেয়া, এনে বাকী কি ঘৰুৱা মছলাবিলাক ইমান বেয়া নহয় বুলি মই ভাবো আৰু উম, বেছিকে মচলা জাতীয় খাদ্য খালেতো, অলপতো প্ৰব্লেম হ'বই।
হয়, হয়, মোৰ বাইদেউহঁতৰ ঘৰতো মানে, হেৰি কৰে। হয়, মোৰ বাইদেউহঁতৰ ঘৰ মানে যিটো মছলা দিয়ে কিন্তু কেনেকে দিছে জানা জিৰা, ধনীয়া এইবিলাক বজাৰৰ পৰা কিনি নানে মানে গোটা জিৰাটোকে সিহঁতে মানে এ নিজে ঘৰতে হেৰি কৰি লয়। ত' সেইটো মানে উপকাৰী হয়। কিন্তু এই পেকেত মছলাতোহে বেয়া, হয়। আমাৰ বাইদেউহত তহঁতৰ ঘৰতো তেনেকে ঘৰ- মানে নিজে পিচি পেলাই থৈ দিয়ে মানে টেমাত। জিৰা, ধনিয়া ত' তাৰো এটা সুকীয়া গুণ আছে মানে। ত' তেনেকে কৰে, ত' মোৰ তেনেকে বনালো। দুপৰীয়া খানা তেনেকে খালে। তাৰপিছত অকণমান মানে বাইদেউ আৰু মই কথা পাতিলোঁ। দেউতা অলপ ৰেষ্ট ল'লে, বয়সীয়াল মানুহ। তাৰ পিছত আধা ঘন্টামান ৰেষ্ট ল'লে, তাৰপিছত আম আনিছিলোঁ, ফল- মূল আনিছিলোঁ। তেনেকে ফল- মূল কাটিলো। আহ, সেয়া খালোঁ, আমি গোটেই বিলাকে খালোঁ, খাই পেলাই আকৌ মানে আমাৰ দেউতাই অলপ বাহিৰত খাই খুব ভাল পায়, কিন্তু ডক্টৰৰ মানা আছে। ত' মই চাহ কৰিম বুলি ওলাললোঁ। দেউতাই কৈছে মই দোকানত চাহ খাম ঘৰৰ চাহ নাক নখাও আজি। এবাৰ বহুত দিন ঘৰত খাইছোঁ আজি দোকানত খাম।
ত' তেওঁৰ বয়স কিমান মান হৈছে?
তেখেতৰ হৈছে, তেখেতৰ উম নাইণ্টি মান হৈছে।
অ' খুব ভাল নব্বৈ বছৰলৈ তেওঁ সুস্থ থাকে, সুস্থ সুস্থ থাকক, ভগৱানে সুস্থ ৰাখক।
টো এশ দহ বছৰলৈ আছিলে। আগৰ দিনৰ আজিকালিৰ কথা বেলেগ আৰু হয়। আ, তাৰপিছত মই ঘৰত নবনালোঁ। হয়- হয়- হয় আৰু মানুহ বিলাকে এক্সাৰচাইজো নকৰে নহয়, বহুত কিছুমান মানে জীৱন ধাৰণৰ কথা কথা আছে হয়নে নহয়?
এ আজিকালি গাড়ী কিবা বস্তু লাগিলে অৰ্ডাৰ কৰিলেই পায়। আগৰ দিনত, চাইকেল আছিলে চাই চাইকেল মৰাটোতো এক্সাৰচাইজ, খোজ কঢ়িছিল বহুত। খোজ কঢ়াটোতো এক্সাৰচাইজ না। আজিকালি ওলালে বাইক গাড়ী ৰিকছা।
হয়, একদম মানে মানুহে এইবিলাক বাদ দিছে, এক্সাৰচাইজটো খুব বাদ দিছে। সেইটো তাৰপিছত মই
নালাগে।
হয়, এইটো খুব দৰকাৰী আমাৰ সকলো মানুহৰ কাৰণে দৈনন্দিন এক্সাৰচাইজ কৰিব লাগে। তাৰ ম- সময়তো চবৰে অভাৱ, তাৰ মাজতে অকমান সময় দিব লাগে নিজৰ আহ, মানে উম, দেহাতোক কাৰণ ধৰক দেহাটো সুস্থ নাথাকিলে আমি কাম কেনেকৈ কৰিম নহয় জানো।
হয়, হয়।
হয়, তাৰপিছত বাহিৰত বাহিৰত চাহ কৰিব গ'লো। মইতো জানো বাহিৰৰ চাহ মানে কেনেকা। আৰু খাব খুজিছে লৈ গ'লো। অলপ বহি খাব ভাল পাই, বাহিৰৰ চাহ কেনেকা কৰে, এই ৰাতিপুৱাই বনাইছে তাকে তপতাই- তপতাই দি থাকে। লাগিব সেইটোতো কিমান হেল্থৰ কাৰণে বেয়া। ত' মই ল'ৰা, মই গৈ পেলাই ভাইটিজনক ক'লো, ভাইটি এয়া মোৰ দেউতা হয় কিন্তু পেচেণ্ট হয় তেখেত, তো তোমাক মই দশ টকা বেছিকৈ দিম তুমি মোক এতিয়া নতুন চাহ বনাই দিব লাগে কিন্তু আগৰ চাহ অকমানো নিদিবা চচ-চচ পুৰা ধুই পেলাই দিয়া। মই সেনেকে ক'লো লাগে অলপ পইচা বেছিকে দিম। ত' তেনেকে কৈ পেলাই দিয়া কাৰণে তেখেতে আগৰ চাহটো নালাৰিলে নতু নতুনকে বনাই দিলে কমপ্লিট নতুনকে। ত' সেইটোৱে অনিষ্ট নকৰে। ত' দেউতাৰো ইচ্ছাটো ভাল হ'ল, ত' মোৰো কামখিনি হ'ল হয়নে নহয়? দেউতাৰো বাহিৰত খোৱাৰ এটা হে পাহ আছিলে এ বুঢ়া হ'লে এনেকা হয়ে আৰু অলপ বাহিৰতো বিচাৰে খাব। ত' আৰু মইয়ো ল'ৰাটোৰ দ্বাৰা তেনেকে মেনেজ কৰি দিলো ত' কমপ্লিট নতুনকে চাহ টা বনাই দিলে আৰু আমি তেনেকে খালো। খাই পেলাই গাড়ী এখন মানে ঠিক কৰি পেলাই উঠাই দিলো ভাল লাগিল। দিনটো তেনেকেই গ'ল আৰু।
হয়।
হয়।
উম, একেলগে এসজ খালে ভাল লাগে সপ্তাহৰ মূৰত।
হয় হয় হয় হয় হয় চবে একেলগে খালে অলপ ভাল লাগে হয়।
উম। বাহিৰত
তেনেকে আৰু ঘৰত খাব। আমেজটো বেলেগ হয় হয়। বাহিৰত সঁচা কথা ক'বলে গ'লে সকলোৱে বাহিৰত খোৱাটো অলপ বাদ দিবই লাগে ঘৰৰ খানাই খাব লাগে। এ সেয়া আৰু।
কালি মোৰ লগৰ এজনে ক'লে
হয়।
তেওঁ মানে ব্ৰইলাৰৰ ফাৰ্ম আছিল আগতে।
হয় হয়।
ব্ৰইলাৰ পোহিছিলে আৰু তেওঁ জানে আৰু বহুত ব্ৰইলাৰ নলবাৰীৰ তেওঁ আছে বুলি ক'লে কালি লগ পালো তেওঁ সৰ্থেবাৰী সৰ্থেবাৰী। অ ক'লে আমি ব্ৰইলাৰবিলাক মৰি যায় যিহেতু পোহিলেতো মৰেই এই মৰাবিলাক আমি কেজি বিশ টকা, ত্ৰিশ টকা দৰত হোটেলবিলাকক চাপ্লাই কৰে বোলে। কেজি বিশ টকা, ত্ৰিশ টকা। আমি যিহেতু ব্ৰইলাৰ পোহো সেইটো কাৰণে আমি হোটেলত খাবলে ভয় লাগে বোলে আমি নিজে চাপ্লাই কৰো যে বোলে।
ইছ ৰাম
আৰু এনেকে দোকানবিলাকত কাটাটো ভাল বাৰু তেওঁলোকে তাতেটো দেখাই পাই থাকে আপোনালোকে কাটি দিব ক'লে আৰু কাটি দিয়ে।
হয় হয় হয়।
বহুত ডাঙৰ কথা এটা ক'লে মই হয়টো
উম, মানে দোকানৰ খানা কি ক'ব আৰু।
তেওঁ ক'লে যিহেতু
হয়।
নহ'লে নহ'লে দোকানীবিলাকৰ লাভে নহয় দেখোন এনেকে কৈছে।
ঠিকে কৈছে মানে দোকানৰ খানাটো একদম কবলে গ'লে যিকোনো খানায়ে অকল ভাত বুলি নকওঁ কমপ্লিটলি বাদ দিব লাগে চব ঘৰৰ পৰা খাব লাগে। কি কব আৰু? সেইদিনাখন মই মানে এটা দেখিলো বস্তু, মই মানে ফল কিনিব গৈছ- ছো দেই এই কিবা অলপ মানে ফল অলপ কিনিব গৈছো। কিনিব কৈ দেখিলোঁ যে এটা পাচিত পচা ফল আছে- পচা মানে একদম পচা নে আধা গেলিব ধৰিছে। অকমান অকমান, মই বোলো দাদা এইবিলাক দেখোন এতিয়া পেলাই ডাষ্টবিনত পেলাব লগা বস্তু- কোনেনো কিনিব? এইবিলাকতো আপুনি থৈছে, কোনোবাই কিনিব জানো? তেখেতে কৈছে এইবিলাক আপোনালোকৰ কাৰণে থোৱা নাই। এইবিলাক বোলে হেৰি- এই জুচত দিব লৈ যাব। সেইকাৰণে মানে এক- এষ্টাকে ৰাখা গৈছে, মই বোলো সেইবিলাকতো আমাকে- খোৱাব, আমি বাহিৰত জুচ খাওঁ। মানে মই একদম আচৰিত হৈ গ'লো। সেইকাৰণে বাহিৰত মানে, ঠিক আছে ঠিক আছে ঠিক আছে।
উম'।